অ
শুনি আছা।
অ অ শুনি আছোঁ।
তোমাৰ কিমান মই আছো এনেই আছো তুমি।
মই আ এনে বহি আছিলো মোবাইল চাই আছিলো।
আচছা কত থকা তুমি।
মই পাঞ্জাৱাৰীত থাকো।
আত্ছা।
মানে গুৱাহাটী।
বুজিছো তুমি এইটো কিমান দিন হ'ল ইয়াতে জইন কৰা।
মই বহুত দিনেই হ'ল জইন কৰা কিন্তু মানে মই কমপ্লিতে কৰা নাছিলো।
হয় হয় গোটেইখিনি টাস্ক কমপ্লিট হোৱাৰ পিছত। কিন্তটো আৰ্নিং হয় সেইটো সোমাই নে? নে এটা কমপ্লিট হলে এটাৰ সোমাই সেনেকুৱাকে নেকি?
মই পোৱানাই এবাৰু কেনেকে কওঁ তোমাক।
পোৱাই নাই নেকি?
নাই। মই মান কৈছো নহয় মোৰ বহুত দিন হল জইন কৰা কিন্তু মানে মই কপ্লিতে কৰা নাই যে। ত এতিয়া আক, নাই নাই আজি ফাৰ্ষ্ট নহয়। কৰিলো বহুত কেইটা।
দছ মিনিট দচ মিনিটকে হৈ গৈছে।
উম উম।
কিন্তু আৰ্নিংতটো নোসোমোৱা সোমোৱা নে সোমোৱাত।
আৰ্নিংটো সোমোৱা নাই এতিয়ালৈ।
অহ।
কি কৰি আছা?
মই আছো এনেই ৰাস্তাৰ ওচৰত থিয় হৈ। গাড়ী হিচাপ মই মঙলদৈ চিনি পোৱা?
অ মঙলদৈ।
অ তোমাৰ তাতে। মানে অৰবিন্দ চাৰে নে নে ন? তাতো জব চব তেনেকুৱা?
নাই মই ষ্টুডেন্ট হয় কৰি আছো।
অ আচ্ছা ক'ত পঢ়ি আছা?
মই আহ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া কলেজত পঢ়ি আছো।
কোনটো?
হোম্? কি কৈছা?
কোনখিনিত আছে পদ মচি।
টো ছয় মাইল ছয় মাইল। হয় তুমি কিবা জব কৰা?
মই বৰ্তমান জব টো ৰিজাইন দিছো, কৰি আছিলো, কি বুলি কয় তোমাৰ আই চি আই চি বেংক বেংকৰ ফোন বেংকিঙত এ বহুত কাম মোৰ তাতে। টাৰ্গেট বিলাক বহুত থাকে। কথা শুনিব লাগে কেংকেং পেংপেং। তাৰ পিছত এতিয়া এনেই ছেকেণ্ড হেণ্ড গাড়ী চাড়ী ব চাকিনা ব্ৰ'কাৰে বুলি ক'ব পাৰা আৰু এক।
অহ।
তেনেকুৱা আৰু এক্সট্ৰা ইনকাম এ আৰু ঘৰত পঢ়া মোৰ শেষ হৈছে তোমাৰ ডাঙৰে হ'ম তোমাতকে চাগে তুমি কি পঢ়ি আছা বি এ নে এম এ নে কি?
মই বি কম পঢ়ি আছোঁ।
বিকম।
উম্ কমাৰ্চ। কমাৰ্চৰ হয় যে।
আত্ছা
মই এইবাৰ ছিক্স চেমিষ্টাৰ হয়।
অ
তাৰ পিছত আৰু এবছৰ আছে আৰু।
হয় নিকি?
উ মইয়ো হেৰি কৰি আছো বেংকিঙৰ কৰ্চ বিলাক কৰি আছো কিবা হয়
অনলাইনত
হেল্ল'
হেল্ল' শুনা পাইছা
কাৰো ইমান টাইম কাৰো ফোনে নাই এতিয়া ফোন টো লগাইছো বা কিমান ফোন
হয় নিকি
উম হ দছ মিনিটৰ হেৰি হলে আগত ফোনটো কাটিলে কিবা হয় নিকি
উম
মানে কমপ্লিট নহয় আৰু।
নাই জিৰ' জিৰ' হৈ থাকিব
হল্ডো কৰিব নোৱাৰি
নাই এই তুমি এইটো হোৱাৰ পিছতহে কিবা এটা কৰিব পাৰিবা
আচ্ছা
উ তুমি নতুন নিকি
অ মই আজিয়ে ফাৰ্ষ্ট কল কৰিলো তোমাৰ লগতে
অ মানে ইয়াৰ এনেকুৱা ৰিলেটেড ইমান কথা নকবা মানে কেচেল হৈ যাব হয়
হয় নিকি
অ এনে ডেইলী লাইফৰ কথা কৈ থাকা
আচছা
এতিয়া পিছত তোমাৰ হেৰি কি কেনেকুৱা চলি আছে যিটো বিজনেছ কৰি আছা
এইটো বিজনেচ ঠিকে চলি আছে আজি খালি দিল এটা হোৱাৰ কথা আছিল কিন্তু মানে যোনজন ঔণাৰজন ছেকেণ্ড অনাৰ আছে সেই ঔনাৰ মানে দুজন ফনাৰ হয় সি গাড়ীখনন এজনক বিক্ৰী কৰি দিলে। হা স্কুটি এটা তাৰ পিছত বিক্ৰী কৰাৰ পিছত আকৌ চে। ছেকেণ্ড গাডী ট্ৰাৰ কৰা নাই তাৰপিছত মই। কাষ্টৰ চাস্তমাৰ মাতিলো মই আপ দি কেনে ঔ এল এক্সত তাৰপাছত মোৰ তাত কাষ্টমাৰ আহিল গাড়ীখন মই। লৈ আহিলো তাৰ তাৰ পৰা। বোলে মই ইমান টকা দিম তোমাক, তাৰপিছত মোক গাড়ীটো দিয়া। মই বিক্ৰী কৰি কেনে পইচাটো গধূলিলে পেমেন্ট কৰি দি আছো তাৰপিছত। পিছত সেনেকুৱাকে লৈ আহিলো তাৰ পৰা মই এটা। ৰেট এটা ধৰি কেনে তাৰ পিছত অনাৰ পিছত কি হল কাষ্টমাৰক দেখালো মই।
উম।
মানে বুজি পাইছা।
আহ আহ।
মানে মই এজনৰ পৰা ললো, গাড়ীটো এজনৰ পৰা। লল আছিল বেলেগ এজনৰ আছিল সি এজনক বিক্ৰী কৰিছে। এই বিক্ৰী কৰিছে যাক ছেকেণ্ড। পৰা মই গাড়ীখন লৈ আহিলো অহাৰ পিছত। মই যাকো বেলেগক বিক্ৰী কৰিম সি আহিল তাৰ পিছতে মানে। যোনজন ফাৰ্ষ্ট ওৱনেৰ আছিল, ফাৰ্ষ্ট ওৱনাৰ পৰা ছেকেণ্ড ওৱনাৰলৈ গাড়ীখন ট্ৰেঞ্চফাৰ হোৱা নাছিল মই যাৰ পৰা আনিলো। তাৰপিছত। হল তোমাৰ।
তাৰ সেইটো ট্ৰেঞ্চফাৰ নহল, তাৰ পিছত সি আৰু ৰাতিপুৱা মই যেতিয়া গাড়ীখন তাৰ ঘৰৰ পৰা লৈ আহিম। তেতিয়া পেমেণ্ট চেমেণ্ট কৰা নহল সি। একো হেৰিও কৰা নহ'ল, তাৰপিছত সিয়াক মানে। কলো এনেকা এনেকা হ'ল তাৰপিছত কাষ্টমাৰ আহিল। এই তোমাৰ এজন আহিল কবা ৰৰুঙিয়াৰ পৰা, এজন আছিল এইফালে। বাইহাতটা চাৰিআলি এনেকে তিনজন কাষ্টমাৰ আহিল তাৰ পিছত তিনজনৰ কাষ্টমাৰৰ। এজনে চাই গ'ল এজনে এটা ৰেট দিলে মোক সেইটো ৰেট। মোৰ নিমিল ধৰে সি দিয়াতকে। টু থাউজেড থ থাউজেণ্ড এটা, কিবা প্ৰফিট দিছিল আৰু সেইকাৰণে মই তাৰ লগত দিলটো ধৰ ফিক্স নকৰো। তাৰ পিছত এজন আছিল তাৰ লগত মানে ফিক্স হৈ গল। হৈ যাৱাৰ পিছত কি হ'ল তোমাৰ এ মালিকক ফোন। কলে বোলে এইখিনি ডকুমেন্টো দি দি মোক ক্লিয়াৰ কৰি দি। তাৰ পিছত যাৰ আছিল মানে গাড়ীখন ছেকেণ্ড উনাৰটো দুোন আছিল। তাৰপিছত তাক ফোন কৰোতে সি আকৌ। কি কয়, মই গাড়ীখন এতিয়া মোৰ নামত ট্ৰেন্সফাৰ নোহোৱাকে মই বিক্ৰী ন। কৰো বোলে।
অ।
তাৰপিছত, সি মোৰতো খং উঠি গলহে। যদি বিক্ৰে নকৰাটো নাম ট্ৰেন্ঞ্চফাৰ নোহাই মই কৈছো যোনে গাড়ীখন লব। সি, তোন ভিডিঅ চিডিঅ' কৰিও দিম বুলি কৈছে আনকি কৰ্টত যাই ন। তাৰিখ তাত লিখি দিব লাগিলে লিখি দিম বুলি কৈছে। তাৰ পিছত। এ, এতিয়া সিয়ে ফোন কৰি আছে গাড়ীখন মানে যাৰ আছিল।
অঁ।
তাৰমানানে এতিয়া গাড়ীখন, উম উম হ'ব তোমাৰ দহ। নি ধুৱালে ৰখি আছো বাৰু ফোনটো পিছতো কল বেক কৰিম দা। তাৰপিছত। সেনেকুৱা হ'ল সি এতিয়া মানে কি হ'ল। এ, সি কৈছে মোৰ নামত দুদিন পিছত ট্ৰেন্সফাৰৰ কাৰণে কাগজ দি আছো মোৰ নামত অহাৰ পিছত হে গাড়ীখন বিক্ৰী। কি কৰিম মানে সিও অলপ ভয় কৰিছে এই বেলেগৰ নামত আছে মই দি খেদাম বেলেগক বিক্ৰী কৰব ই। তাৰ পিছত কৰাৰ পিছত কিবা সি আকৌ এক্সিডেণ্ট যাৰ নাম যাত্ৰাত গাড়ীখন আছে। চ' সেইটো কাৰণে সি মানে অলপ তাত দিব নকৰিলে কৈছে আৰু দুদিন ৰখ তাৰ পিছত ৰখাৰ পিছত
সেই আৰু দিনটো একো ইনকাম নাই আৰু বেকাৰ গল আজিৰ দিনটো।
আচ্ছা।
দিনটো মাথা মাৰি ৰাতিৰ পৰা কালি ৰাতিও শুৱা নাই বাৰটা এটা দুটা বাজালৈ কাষ্টমাৰৰ লগত মে- চেজ কৰি কথা পাতি
তাৰপিছত থাকি কেনে
এতিয়া ক'ত আছা মানে ঘৰত নাই?
না মই ঘৰৰ ঘৰছে বুলি ক'ব পাৰি আৰু মানে বাহিৰত নহয় ঘৰৰ অকমান দূৰত আৰু ৰাস্তা কাষতে। এ'ধৰা তোমাৰ তেজপুৰ লাইনত যে হাইৱেটো আছে। তেজপুৰ যাই পাইছা ইফালেৰে?
গৈছিলো এবাৰেই গৈছিলো।
উম, তাতে অকমান মানে হাইৱেটোৰ কাষতে মোৰ ঘৰ। তাৰপিছত এনেই ৰাস্তাৰ ওচৰত থিয় হৈ আছো। এটা পুখুৰী এটা আছে মজা গছ- চছ আছে হাৱা লাগি থাকে পুৰা।
অহ, আজিটো তামাম গৰম দিছিলে ন'?
গৰম আছিলে বাৰু ঘৰৰ ৰুমৰ ভিতৰত সোমাই থাকিলে গম নাপায় বাহিৰত- ৰ'দত ওলালে গম পায় গছ -গছনি আছে।
সেইকাৰণে ইমান গৰমটো ফিল নহয় কিন্তু, এই গুৱাহাটীত ইমানেই গৰ ৰম গেলা গৰম।
উম, সেইটো হয় বে গুৱাহাটীত বহুত কষ্ট।
উম, মানে এই গছক গছ- চছ নাই ন' কা কিনে খালি বিল্ডিঙে বনাই আছে -বিল্ডিঙে বনাই আছে এইবিলাক
এচিত থাকিলেওনো কিমান টাইম এচিত থাকিবা এচিত থাকাৰ পিছত দিনটো এচিত থাকিলে মাথাটো কিবা একদম বিষোৱাৰ নিচিনা কিবা বমি- বমি টাইপ ফিল হয়।
অহ, এচিৰ পৰা ওলাবাচোন খালি, গা চিধা জ্বলি যায়।
আহ
ইমান অতিৰিক্ত প্ৰব্লেম এচিত থাকিলে। আমাৰ বাৰু নাই দিয়াচোন ইমানো ধনী নহয় আমি।
মোৰো ঘৰত নাই ৰে ধৰা তাতে বেংকত থাকোতে এনে গম পাও মানে দিনটো এচিত থাকি কেনে। একদম সন্ধিয়ালৈ মাথা চাথা বিষাই যায়, আঠ -ঘন্টা মানে কেনেকে যাব -কেনেকে যাব। এনেকুৱা লাগি থাকে।
অহ, মই কেতিয়াবা অহ গাড়ীত এতিয়া বহু বহিলে মানে এচি আহে ন'এচিৰ স্মেল টোয়ে ল'ব নোৱাৰো। বমি -বমি লাগি যায়।
উম, সেইটো -সেইটো স্মেলটো বেয়া লাগে কিবা একদম
উম, সেইটো মানে গেছ আহে ভিতৰত- ভিতৰত সোমাই যায় গেছটো।
উম
দিয়া নহলে তুমি কাৰোবাৰ কল আহি আছে কলবেক কৰা। মই ৰাখো দিয়া।
হ'ল ন টাইম?
অ, অ, দে।